হেল্ল আহ কোৱা। আহ শুনা পাইছা। আহ শুনিছো কোৱা।
অ', কি কৰিছা?
এনে অলপ ওলাই আহিছিলো অলপ এই ভাত খালো ন অ', হজম কৰিব কাৰণ ওলাই আহছো খোজ কাঢ়িব। এই ভাত চাত খালো অলপ হজম কৰিব কাৰ খোজ কঢ়ি আছো অলপমান। বাইিৰৰপিনে।
হেল্ল'
হেল্ল' আহ কোৱা
অ, শুনিছা?
আহ শুনিছো কৈ থাকা।
কি খবৰ?
খবৰটো বৰ্তমান ভালে চলি আছে একো প্ৰব্লেম বেমাৰ চেমাৰ টো হোৱা, তোমাৰ কেনে খবৰ?
ভালে মোৰো
তোমাৰ খবৰ ভালে? উম তুমি কি কৰি আছিলা?
এনেই আছো ৰবা এতি ক আজি গৰম দিছে বোৰ হেল্ল'।
অ', অ', আজি বহুত গৰম দিছে গৰমৰ মাজ মাথা চথা গৰ গৰম হৈ গ'ল গোতে।
একেই।
তোমালোকৰ ফেলে কিমান গৰম?
কি কৈছা?
তোমালোকৰ ফালে কিমান গৰম?
বহুত তোমালোকৰ ফালে।
হয় নেক? আমাৰটা বিৰাট গৰম এতিয়া একেবাৰে এতিয়া সূৰ্য যোৱা সূৰ্যাস্ত হোৱা টাইম আছে তথাপিও গৰমটো যোৱা নাই আৰু তাত তা আৰু ধূলি পালো বতাহ আমাৰতো বৰ্তমান পাহাৰ ন আমাৰ ইয়াতে ইমান ধূলি পাল তলৰ ফাললে গলো হয় তল ফলে গ'লে আৰু একেবাৰে ধূলি বালো বট
হয় হয়। তেনে গৰম বহুত গৰম আ ছে এতিয়া তোমাৰ আজিতো বহুত গৰম পাইছো আজি আৰু যোৱাকালি।
আহ যোৱাকালি মইতো মইতো যোৱাকালিৰ পৰা কি মোৰ এই সপ্তাহটো গৰম খালি মাজতে বৰষুণটো দিল ন বৰষুণ যহ অলপ ভাল লাগিছে গাটো অলপ ঠাণ্ডা কৰি ৰাতি শুব পাৰিছোঁ আৰু নহ'লে এই গৰমত শুব নোৱাৰ ৰাতি অশান্তি কটে
হয় হয় বা
কি কৈছা?
মই কৈছো তোমাৰ কেনেকে লাগিছে ৰাতি কেইদিন আ মাজতে বৰষুণ দিল এ
হয় হয়।
বাকী মানে তুমি কিয় ভাবা মানে তুমি কি ভাবা মানে গৰম কিয় হৈছে ইমান গৰম হোৱাৰ কাৰণটো কি মানে তুমি তুমি কি কোৱা ইয়াৰ বিষয়ে যে ইমান গৰম হৈছিলে।
গৰম বিষয়ে তো এতিয়া ক'ব গ'লে, গৰম বিষয়ে এটা কাৰণ আছে। কাৰণ হ'ল আমাৰ পলি-পলিউচনৰ
বহুত বস্তু জ্বলাই অ'। পলিউচন আৰু তোমাৰ গছ, বেছি নাই ন। হ কাটি আছে ন মানুহে। গছ কাটি আছে মানু ৰুই আছে মানে কি? ৰুইও আছে কাটিও আছে। এতিয়াতো নতুন নতুন গছে লগাইছে, নতুন গছে তোমাৰ হাই কি কয়, হেৰি নিদিয়ে ন, অক্সাইড নিদিয়ে ন সেহতে বৰ্তমান ডাঙৰ হ'ব লাগিবনা।
হয়, হয়।
কি ভাবা তুমি? গৰম কিয় ইমান পৰিছে?
মই কিয় ভাবো, মই মানেতো ভাবাৰ মানে কাৰণ হৈছে মানে তোমাৰ হেৰি হৈছে, এতিয়া পলিউচন মানে তোমাৰ গাড়ী বিলাক বেছি হৈছে প্ৰদূষণ হৈছে, গছ, গছ-গছনিবিলাক কাটিছে তাৰপিছত তোমাৰ মানে এতিয়া ক'বলৈ গ'লে মানে এই জলবায়ুতটো বেয়া হৈছে এতিয়া, আগত থাকি মানে তোমাৰ।
অ', এইটো হয়। জলবায়ুতো আগৰ পৰা, আগতেও বেয়া আছিল কিন্তু ইমানো বেয়া নাছিল এতিয়া বেছি বেয়া মানুহৰ ব্যৱ-মানুহৰ ব্যৱসায় বাঢ়ি গৈছে ন। মানুহক ব্য বস্তু বেছি লগা হৈছে এতিয়া। তেহেতক গছ-গছনি যিমান বিছনা নিচছনা আমাৰ বিছনা কাঠ কাঠৰ বস্তু ক'ৰ পৰা আহে? গছৰ পৰাই আহে। গছ কাটে এইটো কৰে মানুহে। মানে মানুহে নিজৰ লাভৰ কাৰণে গছ কাটি আছে। গছ ৰুইও আছে নিজৰ কাৰণে। সেইটো নকওঁ যে একফালে বেয়া কৰি আছে, একফালে এ ইফালে যে বেয়াই কৰি আছে একেবাৰে, ভালও কৰি আছে একফালে। উম কিন্ত বেৱ, বেয়া কৰা, বেয়া, বেয়া কৰাটো বেছি কৰি আছে, ভাল কৰাতকৈ।
আৰু মানে এইবাৰ অলপ গৰমটো বেছি পৰিছে, তোমাৰ মানে এই বাহিৰলৈ ওলাই যাবলৈ মানে হেৰি লাগে এতিয়া।
হয় নেকি, আমনি লাগি যায় ন। মোৰতো ঘৰৰ ভিতৰতেই আমনি লাগে, যি গৰম। গৰমত থাকৱা নৰি।
মই, মই হেল্ল'
অ'।
মানে আগতেতো গাঁৱত যিজাম, গাঁৱত ইমান গৰম নাছিলে এতিয়া গছৰ ফলত কিজানি তাপমাত্ৰাটো বৃদ্ধি বিধি পাইছে আমাৰ বন ধ্বংস, এই যান বাহনৰ ধোৱা, কাৰখা তোমাৰ কাৰখানাৰ মানে, এই ফলতো হেৰি হৈছে, জলবায়ুৰ পৰি পৰিৱৰ্তনটো ঘটিছে, আমি এইবিলাক এই কাৰণে অনুভৱ কৰিছো। মানে আৰু তুমি কি ভাবা, গৰমৰ দিনত মানে তুমি স্বাস্থ্যৰ কাৰণে, কি কৰিব লাগে, তুমি কি ভাবা? গৰমৰ দিনত মানুহে কি মানে, কৰিব লাগে। বাচিবৰ
বাচিবৰ কাৰণে কি কৰিব লাগে, বাচিবৰ কাৰণে তুমি মিনিমাম ম্সিাম, তুমি পানী খোৱা, পানী তোমাৰ, আমাৰ শৰীৰৰ পানী মিনিমাম, তোমাৰ ফিফটি ৰ্পাচেনট, ফিফটিতো চিকটি ফাইফ ৰ্পাচেনট পানী লাগিব এইটো আমাৰ, শৰীৰৰ চলাচলৰ আৰু যদি যিমানে পানী নোখোৱা সিমানেই তোমাৰ
মাথা ঘুৰাব বা বিভিন্ন প্ৰকাৰৰ বেমাৰী বেমাৰ আজাৰ হৈ থাকো স আৰু গৰমত মূৰ বিষায় সেইটো নহয় যে গৰম হৈছে তুমি যে গৰম সহ্য কৰিব নোৱা সেইটো নহয় গৰম সহজ কৰিব লাগে গৰম এক সময় এক খেলেদি ভাল হয়।
ভাল হয় মানে কি তোমাৰ ধৰি লও গৰম থাকিল তুমি গৰম কষ্ট পিছত যায় কে নেক্সটিন যদি আৰু বেছি গৰম দিয়ে তেয়া তুমি সহ্য কৰি থাকিব পাৰিবা এ ধৰি লোৱা মই কালি ধৰি লোৱা কালি ইমান গৰম দিছে। কালি গৰমটো সহ্য কৰিলো আজিতো গৰমটো সহ্য কৰি আছো।
হয় হয় ম মই মানে ভাবো। তোমাৰ মানে হে কৰিব লে তোমাৰ এই যি নাৰিকলৰ দাবৰ পানী আ হে
অ।
আৰু তোমাৰ নেমুৰ চৰপাত খাব লাগে, অ আৰু মানে বাহিৰত উলি ওলাই আহিলে মানে তোমাৰ টুপি বা ৰ'দত ছাতি ল'ব লাগে মানে।
হয় নে? মোৰ ইমান হেৰি নহয় কিয় কা মই ছাতি ব্যৱহাৰ কৰা মানে কি, চোৱা ছাতিটো ব্যৱহাৰ কৰে নিজৰ স্ক্ৰীনৰ কাৰনে, ধৰি লোৱা তোমাৰ ন্তু ৰ'দটো গৰম থাকিবই ৰ'দৰ গৰম তুমি ৰ খাব নোৱাৰা শৰীৰত পৰিবই ৰদৰ গৰম, কিন্তু ছাতিটো ললে তোমাৰ ছায়া হ'ব খালি ছায়াটো হ'ব তোমাৰ স্কেনৰ গা তোমাৰ স্কিনৰ গায়ে। যোনটোত সূৰ্য পোহৰটো পৰে না।
স্কিনৰ বেমাৰটো সেনেকোৱা টাইপৰ বেমাৰ নাই, কিন্ত সকিনৰ এনেকা বেমাৰ হয় যে তোমাৰ স্কিনটো পোৰা ডাক পৰি যায় তোমাৰ স্কিনৰ একদম গ্ল' টো গুচি যায়। আগতকে মানে বহুত কম হৈ যায় আৰু, ধৰি লওক সৰু বাচ্ছা চাই ছ ন সৰু বাচ্ছা স্কিনটো একদম গ্ল' হৈ থাকে ধুনীয়া হৈ থাকে, কিন্তু আমাৰ এতিয়া চোৱা এতিয়া মুখখন কিবা একেবাৰে হেৰি টাইপ হৈ গৈছে কলা মলা হৈ যায় ডাৰ্ক চাৰ্কল হয়, কিবা কিবি হয় আৰু বেছিভাগ যাৰ অইলি ইচ কিন হয় সেইকেইটাৰ বেছি হয়, সেইটো কাৰণে কেব ইউজ কৰিব লাগে। টেপ চেপ ইউজ কৰিব লাগে কিন্তু এনে নৰ্মেলি কোনো ইউজ নকৰে। উম আৰু ডাবৰ পানী খোৱা যায়। ড্ৰাইভৰ পানী খোৱা যায় কিন্তু ঢাবৰ পানী এনি টাইম খাব নোৱাৰি ন তোমাৰ ধৰি লোৱাক মেক্সিমাম এসপ্তাহ তোমাৰ ধৰি লোৱাক দুইবাৰ তিনিবাৰ খোৱা যায়
তোমাক বেছিকে খা বেছি খাব নালাগে নহয় সদায় এটা এটা খালেও হয় ভালেই
সদায় এটা খালেও নহয় ন তোমাৰ মেক্সিমাম চোৱা এটা বস্তু চোৱা যিমানৰ যিমানে তুমি ভাল বস্তু খামা সিমানত তোমাৰ কাৰণে বেয়া
সেইটোৱে নহয় যে তুমি যে একেবাৰে ভাল বস্তুও খাই থাকা এনি টাইম তুমি যদি শাক পচলি খাই থাকা শাক পচলি থকা মাং সই নোখোৱা তোমাত তোমাৰ খালি প্ৰটিনটো আহিব তোমাৰ মাংস হেৰিটো নাপাবা তোমাক সেইটোৱে মানুহে সেইটো মাংসও খায়
গৰমৰ দিনত মাছ মাংস, মাংস বেছি খাব লাগে নেকি
সেইটো কথাত গৰমৰ মাংস খাব নালাগে গৰমত কেনেকা নৰ্মেলি নৰ্মেল খানা খোৱা যেনে ধৰি ল মাংস ধৰি লোৱা চাপজ মাংস টো বনালে মাংসটো বাইছে যিটো নৰ্মেল নৰ্মেল একদম মেক্সিমাম ধৰি লোৱা বেছি মচলা চচলা নহয় আৰু একদম হাল হাল্কা টাইপ খাব লাগে
অ
তোমাৰ মতেদি কি অ শাক পাচলি হওক শাক অ শাক পাচলি হওক আৰু তোমাৰ বেছিভাগ তোমাৰ পান শাক পাচলি মোৰ মতেদি শাক পাচ পাচলি পৰা আৰু ভাল অলপমান লাইটলি খানা খোৱা লাইটলি খানা খালে তোমাৰ শৰীৰতটোহে প্ৰ'টিনহে পাব লাগে তোমাক
মই ভাবোঁ মানে মই, মই ভাবো মানে গৰমৰ দিনত ঠাণ্ডা জাতীয় বস্ তু খাব লাগে। গৰম জাতীয় বস্তু খাব নালাগে মানে ঠাণ্ডা বস্তু খাবা লাগে। ঠাণ্ডা মানে সেইবিলাক নহয় আৰু কল্ড ড্ৰিংকচ বিলাক নহয়। এইবাৰ তোমাৰ চৰপতে হওক ডাৱৰৰ আৰু তোমাৰ নিৰামিচ খানা খাবা লাগে মানে এই তোমাৰ একদম চিম একদম নৰ্মেল খানা হ'ব লাগে তোমাৰ। বেছি হেৰি খাব হেভি খানা খাবা নাল
হেভি খানা সেইটোয়ে কৈ আছো মই হেভি খানা খাব নালাগে নৰ্মেল
নৰ্মেল মানে, তোমাৰ মানে দালি ভাত চব্জি হওক এইবিলাকে খাবা লাগে।
উম, কিন্তু সেইটো কথা নহয় যে তুমি একেবাৰে একে, নহয় সেইটো কথা তুমি সদায় যে নৰ্মলে খাই থাকবা এদিন হ'লে এদিনত কিবা এটা বেলেগ খাব মন যাবয়ে। তোমাৰ ধৰি লোৱা গৰম-গৰম বস্তু।
গৰমত আ হেৰি বস্তু খাব নালাগে নহয়, একো নহয় গৰম গৰমৰ দিনত এই হৈ নাযায় নহয় তোমাৰ। গৰমত দিনকেইটাত খাবা ঠাণ্ডা পৰিলে গৰমটো আৰু সদায় দি নাথাকে নই। মই ভাবোঁ আৰু মানে অলপ পানীটো বেছি খাব লাগে আৰু পানী অলপ বেছি খাব লাগে এইবিলাক বেছি খাব লাগে ঠাণ্ডাত।
ঠিক আছে বাৰু আজি ৰাখিছো ভালে লাগিল, তোমাৰ লগত কথা পাতি, পিছত কথা পাতিম বা ৰু।